হেল্ল' হেল্ল'
অঁ।
শুনিছ নাই?
শুনিছো শুনিছো। এয়া ছো এ গা ধুবলে যাবলৈ লৈছিলো আৰু।
অ অ আজি স্কুল আছে নে?
আছে আছে।
অ অ অ বাকী এনেই খবৰ খাতি ভাল নে?
এ ভালে আছো আৰু দে। তহঁতৰ?
ভালে ভালে হেৰি মানে ন এই তোক মই কিবা অলপ মানে ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণেহে ফোন কৰিলোঁ
অ ক চোন বাও
এ আমাৰ মানে গাঁও ফালৰ পৰা ভ্ৰমণ এটা যাব অ অহা মাহত
অঁ
গৰম বন্ধতে যাব মানে চব ফ্ৰী থাকিব যে গম বন্ধত গোটেই চাকৰিয়াল মানুহখিনিও আজৰি হৈ থাকিব
কলে যাব বাৰ
ল'ৰা ছোৱালীবোৰ আজৰি হৈ থাকিব তোৰ ভ্ৰমণটো মানে তোৰ এই বৰদোৱা চাইডে যাব। এনেকে তেজপুৰ হৈ পেলাই বৰদোৱা নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ চাব বৰদোৱা তাৰ পিছত আকৌ এই একেবাৰে জুবিন ক্ষেত্ৰলৈকে যাবগে মানে।
অঁ
তাকে মই বোলো ক তোক কথা টো কওঁ তহঁতো যাব পাৰিবি এ যথেষ্ট মানুহ ওলাই প্ৰায় এতিয়ালৈকে পয়ত্ৰিশ চল্লিশ জন মানুহ ওলালেই। গাঁৱৰ পৰা বুলি নহয় আৰু উ যোৰ তৰ পৰা মানুহৰ কাৰণেহে তহঁতক কৈছো
অ তহঁত যাবি নাই মানে ঘৰৰ মানুহ
যাম আমাৰ ঘৰত আটাই কেইজন যাব।
অ অ যাব পাৰিব তেনেকে হলে অ কেতিয়া মানলে যাব এনে তাৰিখটো ঠিক কৰিলে নেকি মানে অ সুবিধা কথাও আছে ন মোৰ বহুত সেফালে স্কুলো থাকে যে।
গৰম বন্ধত স্কুল থাকিব জানো গৰম বন্ধতো বন্ধ থাকিব।
অ গৰম বন্ধত হব ন।
অ গৰম বন্ধ কেইদিনতে যোৱা কথা ঠিক কৰিছো ত এতিয়ালৈকে হেৰি টো তাৰিখটো মানে সিদ্ধান্ত কৰা নাই আহ বয়ো জ্যেষ্ঠ কেইজনেহে মিটিং এখন পাতি পেলাই ঠিক কৰিব।
অ অ ঠিকে আছে বাৰু যাব পাৰি এনে কত 'ত যোৱা কথা ক'লি তেজপুৰ ফালে যাব নে কি
তেজপুৰ তোৰ হেৰিয়াত তেজপুৰ বিশ্ববিদ্যয়ালয়তো সোমাব আৰু তো অগ্নিগড় আৰু এই উষাৰ এখন কিবা উদ্যান এখন এখন আছে নহয় আহ তেজপুৰতে তালৈও যাব অ চিত্ৰলেখা উদ্যান হয় মোৰ নামটো পাহৰিছিলো তাৰপিছতে তোৰ তালৈ যাব আকৌ তোৰ এই সেইকেইখন চাই পেলাই মৃত্যুঞ্জয় মন্দিৰ আৰু বৰদোৱালৈ যাব নগাঁও। তাৰপিছতে তোৰ। চাউ অলক আগবাঢ়ি গৈ পেলাই জুমিন ক্ষেত্ৰত চাবলৈ যোৱাৰ কথা। এনেকে মানে আটাই খিনিয়ে ওচৰৰ জেগাবোৰ।
অ এই তেজপুৰত আৰু এ। এখন জেগা আছিলে হা এ মহাভৈৰৱ মন্দিৰ বুলি কয় তাতো সোমাব। পাৰি আকৌ যদি মানে যায় তালৈকো যাব পাৰি আকৌ।
অ এইজাছ যোৱা কেইজন হে সিধান্ত ল'ব মানে কি আমাক এতিয়া কৈছে কি তোমালোকে যোন যাম। যাব লগগীয়া কোনোবা যদি মানুহ আছে তোমালোকে খবৰ দিয়া। মই সকোৱে মানে এনেকে মানুহ গোটাই দিছোঁ আৰু ৰাইজে সুবিধা হওক বুলি। কিন্তু শ। সিদ্ধান্ত সমূহ মানে তো বয়ো জ্যেষ্ঠ কেইজনেহে ল'ব তেওঁলোকেহে এ আগতে গৈ। তেওঁলোকে জানে আৰু ক'ত ক'ত ৰ'ব লাগে ক'ত ক'ত মানে খোৱা লোৱা ব্যৱস্থা। ত চব ধুনীয়াকে নিয়াৰিকৈ হৈ যাব আৰু দুদিনীয়া হ'ব।
অ অ তেনেকে হলে ভাল বাৰু যিহেতু ডাঙৰ গিজনে পাতিলো। হ'ব আৰু তে যে। তই কোৱা নিচিনাকে যদি আগতে গৈছে তেনেহলে তো জানিবই ক'ত কেনেকে কি কৰিব। লাগে তেনেকে হলে যাব পাৰি বাৰু দেই। পিছে হেৰি পইচাটোৰ কথা কিবা কৈছিলে নেকি!
পইচা কৈছে পইচা এহেজাৰ বাৰশ ভিতৰতে হ'ব বুলি কৈছে। বেছি খৰচ নপৰে।
অ তেনেহলেতো ঠিকেই আছে যিহেতু দুদিনীয়া কাৰ্যসূচী। ইমান খিনি চাব ন পাৰি বাৰু দেই মই। যাম নেকি মই ঘৰতো আৰু এবাৰ পাতিম কিন্তু মোৰ যাবলে মনটো আছে।
অ সেইটোৱে ঘৰ সুধি মেলি ল'বি তাৰপিছতে যদিহে যোৱাটো হয় জনাবি।
সৰু ডাঙৰ আৰু যাব মানে আৰু সৰু ল'ৰা ছোৱালীও ধেৰ যাব।
অ অঁহ যাব পাৰি বাৰু অ হেৰি এ আমাৰ ভন্টিকো নিব পাৰিম নহয় চাগে।
সৰু যাব নহয় নিব পাৰিবি তো মইতো সেইটোয়ো কৈ আছো বুজি পাইছ নাই।
অ নহয় তেনেহলে যাব পাৰি পাৰি হেৰি। যিহেতু গম বন্ধ আজৰিও থাকিম। পিছে তহঁতৰ ঘৰৰ খবৰ খাতি ভালেই নে।
অ ভাল ভাল এই এতিয়া মই আকৌ এইকেইদিনটো দৰি। গবলৈ গৈ আছোঁ দৌৰি আহি পেলাই এই সোমাইছোঁহিহে তো ইয়াত। প্ৰায় পাঁচ কিলোমিটাৰমান দৌৰোঁ। সদায় দৌৰিছো এ নহলে পেটটো বৰকে বাঢ়ি গৈছে মানে।
অঁ দৰি থাকিবি ভাল স্বাস্থ্যৰ কাৰণেও ভাল আৰু লগতে তোৰ যদি কিবা। পৰীক্ষা চৰীক্ষা দিয় তাত যদি তই চিলেক্ট হ এনেকেতো দৌৰিব লাগিব ন।
অ সেইটোয়ে কথাটো। তই মাজতে এছ এছ চি এক্সাম দিছিল নহয় কেনেকুৱা হ'ল কি ছিলেবাছ খন কেনেকুৱা।
এ মানে ঠিকে আৰু। অ ইমানো মই প্ৰথমবাৰ দিছো ন সেইকাৰণে ইমান এটা হেৰি নহলে। তথাপি মানে কি হয় নাজানো আৰু।
উ ময়ো দিছিলো বাৰু মই তোক কোৱাহে নাই। ত' মোৰ বেয়া হোৱা নাই আছিলে গছখন ভালেই হেৰিয়াৰ তোৰ। আমাৰ মানে চিলেবাচখন আছিলে কি তোৰ মেথছ আছিলে তাৰপৰা ৰিজনিং আছিলে আৰু তোৰ। ইংলিছ আৰু হিন্দীৰ ভিতৰত এটা পাৰ্ট ল'বলৈ দিছিলে আৰু জেনেৰেল নলেজ দিছিলে। ত' মোৰ ৰিজনিং আৰু মেথছৰটোত অকণমান। গম পালো বাকী কেইটা হিন্দী আৰু জেনেৰেল নলেজত ভাল মাৰ্কছে। উঠিছে এতিয়া ৰিজাল্ট কেতিয়া ওলাই আৰু তেতিয়াহে গম পাম। যদিহে ৰিজাল্ট ভাল হয়, তেতিয়া ফিজিকেলটো দিবলে সুবিধা পাম তাৰপিছতে আৰু যদি ফিজিকেলেটো দিবলৈ সুবিধাটো পাওঁ তেতিয়া বেছি চিন্তা নাই বাৰু মই ফিজিকেলৰ কাৰণে প্ৰেক্টিচ। কৰি আছোঁ মেডিকেলটো বাৰু মোৰ ঠিকেই আছে। গতিকে ইমান এটা চিন্তা নাই বাকী তই ৰেলৱে পৰীক্ষা দিছ নি।
হেৰি দিম বুলি ভাবিছো আৰু এইবাৰ যদি হেৰি হয়। পিছা তই হেৰি দিয়াৰ কথা মই গম নাপাও কৈ পৰীক্ষাটো দিয়াৰ কথা।
অ মই কাকো কোৱা নাই মই এতিয়াহে তোক কৈছো এ দি এনেই দিলো। মানে বেছিও প্ৰিপেৰেচন কৰা নাছিলোঁ এনেই অলপমান পঢ়ি পেলাই দি দিলোঁগৈ ত' এ বেয়া হোৱা নাই। কিন্তু বহুত কম্পিটিশ্যন এইবাৰ তোৰ পুচ কম যে তোৰ ল'ৰা ছোৱালী ঢেৰ ওলাইছে। তে
হ'ব দে এনেকে দি থাকিব লাগে তেতিয়াহে মানে গম পাবি কেনেকে আহে পেপাৰ বোৰ। কৰবা কেনেকে কি কৰিব লাগে।
উম তাকে তাকে হেৰিয়া বাকী এনেই তো আৰু কিবা পৰীক্ষাৰ কথা ওলাই। ত আছ নে জান নেকি তই?
এতিয়ালৈকে গম পোৱা নাই বাৰু দেই। গম পালে মই তোকো গ'ম বাৰু মইয়ো কিবা ওলালে চাব লাগিব।
উম উম। তাকেহে বাকী এতিয়া ঘৰতে নে খেতি বাতি কে হৈছে নাই কৰিছে নে নাই?
হৈছে হৈছে এ এইবাৰ আধিহে দিলে মানে। হেৰি দেউতাক মই অসুস্থ যে দেউেতাইতো কৰিবই নোৱাৰে।
অ গম পাইছো আমাৰও আমাৰও মাত দিহে দিছে তোৰ তেনেকৈ এইবাৰ খেতিটো আগবঢ়াই নিব লাগিব কঠীয়া পাৰিলে বাৰু এ কঠীয়া পৰা পিছত এতিয়া আও বোকা চোকা দি হেৰি কৰিব লাগিব
অ অ তাকে এতিয়াতো নিজে কৰিবই নোৱাৰো মোৰ এইফালে। থাকে আকৌ দেউতাৰ লগতো এজন নহয় এজন থাকিবই লাগে।
সেইটোৱে কথাটোৰ এইটো তেনেকে মিলাই মেলি চলিব লাগিব আৰু এতিয়া তোৰ এনেদ চলিব লাগিব তোৰ মানে কি আৰু উপায় নাই
অহ কি কৰি আছ এতিয়া?
মই এতিয়া কিবা কাম এটাত লাগি আছো তোৰ কলেজো আছে কলেজলৈও যাব লাগে। লাগিব ওলাব লাগিব গা পা ধুই সোনকালে আজৰি হ'ব লাগিব যে
অ তইতো কিবা কম্পিউটাৰ কামো কৰি আছিলি।
কেনেকে গম পালি কম্পিউটাৰ কাম কৰি থকাৰ কথা।
হে এদিন তই কৈছিলি নে হেৰি খুৰীয়ে কৈছিলে।
অ কম্পিউটাৰ কাম কৰি আছিলো তো এই কামটো এতিয়া বন্ধ হ'ল কচিং চেণ্টাৰ তাতে মানে কৰি আছিলো সোমাই পেলাই তাৰপিছতে তোৰ কচিং চেণ্টাৰটো বন্ধ হৈ থাকিলে মানে কম্পিউটাৰ কাম এতিয়া নলয় আৰু তেনেকুৱা এতিয়া বিচাৰি আছো যদি কৰ'বাত পাও সোমাম নিশ্চয় কিন্তু আজিকালি পাবলৈ নাই কম্পিউটাৰ কাম জনা মানুহো ধেৰ হ'ল যে তোৰ মানুহ তেনেকে নিবিচাৰে আকৌ থাকেই কোনোবা নহয় কোনোবা উপলব্ধ।
অ অ এ চাই থাকিবি আৰু যদি ক'ৰবাত চান্স পাওঁ কৰিবি।
কৰিম কৰিম তই যদি কৰবাত খবৰ পাৱ তেনেহ'লে মোক জনাবিচোন। এ কম্পিউটাৰ মান কাম মানে না ডি পি টি, জেৰক্স, তাৰপিছত তোৰ প্ৰিণ্ট আৰু ডি‌জি ডি টি পি। জয়ে মোৰ এতিয়া লেপটপ এটা আছে গতিকে কামখিনি কৰিবলৈ পাৰোঁ খালি এতিয়া কাম বিচাৰি নাপাওঁ আকৌ। আজিকালি মানে কি ঘৰে -ঘৰে কম্পিউটাৰ হোৱা নিচিনা হ'ল নহয় ঘৰে -ঘৰে লেপটপ মানুহৰ।
অহ
টো এইকাৰণে মানে এই কোনোবাই নহয় কোনোবাই কৰি দিয়ে আগতে আকৌ প্ৰথম অৱস্থাত কি আছিলে লেপটপ লেপটপবোৰ মানুহৰ কম আছিলে কম্পিউটাৰ চবেই নাজানিছিলে ঔস কাৰণে মানে মোক বিচাৰি ৰিছিলে বহুতে সেইসময়ত আকৌ বহুত পাইছিলো কাম কিন্তু এতিয়া নোপোৱা হলোঁ। টো আও ঠায়ে- ঠায়ে মানে কম্পিউটাৰ ক্লাছ বহুত হ'ল যে গতিকে তোৰ মানে এই বহুত ল'ৰা -ছোৱালীয়ে সেই কম্পিউটাৰ ইনষ্টিটিউটবোৰৰ পৰাই শিক্ষিত হৈ আৰু নিজে মানে কাম কৰিবলৈ জনা হৈছে।
আজি কালি প্ৰায়বোৰ লৰা - ছোৱালীয়ে জানে মানে কত কি কৰিব লাগে আৰু নাজানিলেও মানে গাইড কৰিব যদি অহ গাত গাইড কৰিব লগীয়া মানুহ থাকেই মানে।
কম্পিউটাৰ নহ'লে আজিকালি নহয় ন' বৰ্তমান যিহেতু কম্পিউটাৰৰ যুগ গতিকে কম্পিউ তাৰ শিক্ষাটো চবৰে আছে তেওঁ আৰু থাকিবও লাগে সেইটো ভাল কথাহে বাৰু ত' মানে এতিয়া কম্পিউটাৰ লাগিবই বৰ্তমান। ইমান যেতিয়া আগবাঢ়ি যাবলে কাৰণ প্ৰতিটো কামতে লেপটপ কম্পিউটাৰ প্ৰয়োজন হইয়ে। তেতিয়া কলেজত পঢ়ি থাকোঁতে চেমিনাৰ এছাইনমেণ্ট প্ৰেজেণ্টেশ্যন এইবোৰৰ কাৰণে এতিয়া কম্পিউটাৰ লাগে। আৰু বৰ্তমান সময়ত মানে বিজ্ঞান প্ৰযুক্তিয়ে ইমানটো আগবাঢ়ি গৈছে গতিকে মানুহ পিছ পৰি গ'লে মানে নিজৰে বিপদ হ'ব গতিকে ভালেই হৈছে কম্পিউটাৰৰ ওপৰত ভিত্তি কৰিয়ে এতিয়া বৰ্তমান চলি আছে সমাজখন।
হয় -হয় সেইটো হয় বাৰু। অহ এতিয়া তইও চাই থাক কাম। পাৰা যদি আৰু মইও বাৰু গম পালে তোক খবৰ দিম মই তোলৈ ফোন কৰিম বাৰু।
অহ -অহ দিবি -দিবি খবৰ, মই এনেও কাম বিচাৰিয়ে আছো মানে এ মোৰ একেলগতে দুই, তিনিটা কাম হলেও অসুবিধা নাই গতিকে মোক অকল খালি কামহে লাগে, মই এতিয়া কামৰ অভাৱত মানে ঘৰতে এনেই বহি থকাহে, গতিকে ভাল হব আৰু ন ' কাম পালে আৰু কিবা এটা নিজেও খৰচ ওলাই থাকে, মাহতেটো মাহতেও হ্ৰাস পাব মানে।
অহ, খুৰিহঁত ভালে আছেনে?
আছে -আছে। মায় স্কুললৈ যাবলৈ ওলাইছে ত' ভাত -পানী বনাইছে আমাৰ আকৌ হেই গেছ আদাই হ'ল এতিয়া এইকেইদিনতেতো আজৰি হব লাগিব, কাইলে গেছ ধৰিম আৰু আমাৰ ফালে কাইলে চিলিণ্ডাৰ আহিব।
তাকেও গেছটো নাইকিয়া হলে বৰ দিগ তে হয় আগতেতো জুইতে বনাই চবে কিন্তু, মানে আজিকালি গেছ হোৱাৰ পিছত মানে জুইত বনাব নোৱাৰা হ'ল প্ৰায়বোৰ মানুহে।
অহ, আমাৰ মায় বাৰু এতিয়া জুইতে বনাই, আমাৰ মায় গেছ থাকোতেও জুইতে বনাই বাৰু ইমান ইমান বেছি গেছৰ ব্যৱহাৰ নকৰে। এইবাৰহে অলপমান ব্যৱহাৰটো বেছি হৈ গ'ল মানে।
অহ তাকে মানে কিছুমান মানুহ যেনেকে খুৰিৰ নিছিনাকে মানে বহুত মান গেছৰ কম ব্যৱহাৰ কৰি মানে জুইতে প্ৰাই বনাই আৰু চাবিচোন গেছত বনোৱা তাতকে জুইত বনোৱা খানাটো বেছি ভাল হয়।
অহ, খাবলৈও ভাল হয়, মানে তো জুইত সম্পূৰ্ণ সিজে যে সো কাৰনে ভাল আৰু।
অ সেইটোৱে আৰু এ তাত মানে গেছতকে জুইত টোয়ে ভাল আৰু।
অহ ভাল ভাল আমি জুইত বনোৱাই খাই থকা সৰুৰ পৰাই মানে অসুবিধা নহয়। কিছুমানে আকৌ জুইত বনোৱা খাব নোৱাৰে গোন্ধ পায়। কিন্তু আমাৰ তেনেকুৱা নহয় বাৰু।